হয়নে?
হয় শুনিছো কোৱা?
হয়। ভালনে তোমাৰ?
হয়, হয় আছো দিয়া বৰ্তমান ভালেই চব, তোমাৰ?
আছো, আছো। মোৰো মোৰো ভালেই বাৰু তাকে। কৰিছা?
এনেই আছো ৰ'বা অকনমান আ ঘৰতে, তুমি?
মই অলপমান ধৰা পঢ়ি আছিলো, তাকে পঢ়ি থাকোতে মানে মোৰ হঠাৎ মনত পৰিলে যে আমি যিহেতু আমাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিতাপৰ গুৰুত্ব যথেষ্টখিনি। কিতাপৰ হওঁক বা যিখিনি ধৰা কিতাপ পত্ৰ উঠি এই সকলোবোৰৰ গুৰুত্ব যথষ্টখিনি দিয়াচোন, তাকে ভাবিছিলো আজি অলপ তাৰে ওপৰতে চৰ্চা কৰো নিকি?
হয়, হয় নিশ্চয় নিশ্চয়। এতিয়া আমাৰ ক'বলৈ গ'লে যিহেতু কিতাপৰ পৰা কিতাপৰ লগতে আমাৰ যিবিলাক নৈতিক বা বাহিৰা জ্ঞানৰ লগত সকলো মিলিহে আমি আহ জীৱনটো ভালদৰে চলাই নিব পাৰিম যেতিয়া আমাৰ সেইবোৰ জ্ঞান থাকিব। গতিকে ইয়াৰ ওপৰত আৰু আলোচনা কৰাটো আমাৰ খুবেই আৰু জৰুৰী আৰু।
হয়, হয় একেবাৰে সঁচা কথা দে। কাৰণ আ কিতাপ অবিহনে ধৰা আমি আমাৰ জীৱনটো কল্পনা কৰিবই নোৱাৰো। আমি ধৰা জীৱনত যিখিনি নৈতিকমূল্য হওঁক বা যিখিনি ধৰা আমি মূল্যবোধ জ্ঞান সকলোবোৰ যে আহৰণ কৰো, সেই সকলোবোৰতো বেছিভাগ ধৰা কিতাপৰ পৰা আহৰণ কৰো। আৰু ছাত্ৰ-ছা ত্ৰী সকলে ধৰা তোমাৰ পাঠ্যপুথিৰ পৰা যিখিনি ধৰা অ জ্ঞান আহৰণ কৰে বা যি সেইখিনি পঢ়ে সেইখিনিতো ধৰা তেওঁলোকৰ এ জীৱনত আগবাঢ়ি যাবৰ কাৰণে যথেষ্টখিনি সহায় কৰে দিয়াচোন। আৰু যদি ধৰা আমি কিতাপ পত্ৰখিনি নপঢ়িলো হয় বা আমি এ একো জ্ঞান আহৰণ নকৰিলো হয়, তেনেহ'লে ধৰা আমাৰ কোনো আগবাঢ়ি নগ'লে হয় নহয় নে?
হয় হয় হয় একেবাৰে সঁচা কথাই কৈছা, আমি যেতিয়া এতিয়া আমি ক'ব লাগিব যে আমাৰ শিক্ষাৰ যিটো ভেদ এতিয়া আমাৰ সেই ভেটিটো আমাৰ বহু গুণে আৰু উচ্চ হৈ গিছে আৰু আমি যেতিয়াৰ পৰা আমাৰ মানুহবোৰে কিতাপ পঢ়াৰ প্ৰতি আৰু গুৰুত্ব চে যে আমি কিতাপ পঢ়িব লাগে বা বিভিন্ন ধৰণৰ আমি কিতাপ পঢ়িব লাগে সেনেকুৱা ধৰণৰ কথাবোৰ যেতিয়া মানুহে গুৰুত্ব দিব বা নিজেই পঢ়িব তেতিয়া আমাৰ নিশ্চয় আৰু আমাৰ যিটো আৰু শিক্ষাগত আমাৰ মানদণ্ড সেইটো আমাৰ উচ্চ হৈ যায় দেখি ব আৰু আমাৰ দিনক দিনে মানুহবোৰক বা আমি নিজেও আৰু কিতাপৰ লগত সংগত কথাবোৰৰ লগতে আমি যেতিয়া আৰু বাহিৰা ধৰণৰ বিভিন্ন মহৎ লোকৰ জীৱনেই হওঁক বা অন্যয়ান্য আমাৰ লাগতিয়াল আমাৰ জীৱনৰ কাৰণে লাগতিয়াল যেতিয়া আৰু কিতাপ বোৰ পঢ়িম সেই কিতাপবোৰ পঢ়াৰ ফলত আৰু আমাৰ যিটো আৰু আমাৰ আহ স্মৃতিশক্তি হওক বা আমাৰ আহ যিটো জ্ঞানৰ পৰিসৰ আমাৰ বাঢ়িব সেইটো আৰু আমাৰ তেতিয়া আৰু নোহোৱা নোহোৱা হৈ নাযায় আৰু লগতে আমি অ তাৰ প্ৰতি আৰু সকলোৱে আৰু আগ্ৰহ প্ৰকাশ কৰাটো জৰুৰী যে আমি আৰু কিতাপবোৰ যাতে আৰু পঢ়াটো যে প্ৰয়োজন সেই ত সকলোৱে আহ গুৰুত্ব দিয়াতটো জৰুৰী বৰ্তমান সময়ত।
একেবাৰে সঁচা কথা দেই একেবাৰে ঠিক কথা কৈছা। আৰু আমি যদি ধৰা কিতাপ জ্ঞান আহৰণ নকৰিলোঁ হয় কিতাপ পত্ৰ নপৰিলোঁ হয় তেনেহ'লে আমিতো। আমিয়েতো অশিক্ত হৈ থাকিলো হয়। আৰু অশিক্ষিত মানুহ এখন সমাজৰ কাৰণে তোমাৰ এ তেওঁলোকে। সমাজৰ উন্নতিত বা দেশৰ উন্নতিত অ মানে যোগদান দিব নোৱাৰে। কাৰণ মানুহ বিলাক যেতিয়া শিক্ষি শিক্ষিত হব তেতিয়াহে ধৰা আমি আমাৰ সমাজখনক আগবঢ়াই লৈ যাব পাৰিম বা আমাৰ। খনক আগবঢ়াই লৈ যাব পাৰিম। অ সেইকাৰণে মই ভাবো যে কিতাপ পত্ৰৰ বা আমি যিখিনি ধৰা। পঢ়ো সেই পুথি বিলাকৰ গুৰুত্ব মানে আমাৰ জীৱনত যথেষ্টখিনি। কাৰণ তাৰ পৰাই ধৰা আমি যথেষ্ট খিনি জ্ঞান আহৰণ কৰিব পাৰো বা শিকিব পাৰো। তাই জৰতে ধৰা আমি আমাৰ জীৱনত আগবাঢ়ি যাব পাৰো বিভিন্ন কথা তাৰ পৰা শিকিব পাৰো আৰু।
হয়
ধৰা আমাৰ শুনা পাইছা শুনা পাইছা তুমি হয় তাকে কৈছো যে। আমি যিবিলাক ধৰা কিতাপ পত্ৰ প পঢ়ো। তাতেতো আমি সৰু কালৰ পৰাই পাই আহো যে কাৰ লগত কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে বা কাৰ লগত। কেনেদৰে কথা পাতিব লাগে বা আমাৰ দেশৰ যি খিনি ধৰা আইন ব্যৱস্থা হওক আহ বা আমাৰ দেশৰ যিখিনি ধৰা তোমাৰ নিয়ম নীতি আমাৰ। আহ সাহিত্য সংস্কৃতিৰ বিষয়ে সকলো বিলাকৰ বিষয়ে ধৰা আমি কিতাপতে পাই থাকো। অ তাৰ লগতে এটা কথা মনত পৰিছে ৰবা যে এই কিতাপ পত্ৰ। বুলি কওঁতে মোৰ কথা মনত পৰিছে যে। আমাৰ যিখিনি ধৰা আগৰ পৰা আমাৰ সাহিত্যয় সংস্কৃতি বোৰ চলি অ চলি। ত আহি চলি আহিছে বা আমাৰ। যিখিনি ধৰা আমাৰ কলা সংস্কৃতি সকলোবোৰ আমাৰতো কিতাপতেই মানে কিতাপৰ। ই লিখি লিখি থৈ আহা দিয়াচোন আহ। ইবিলাক ধৰা প পূৰ্ব পুৰুষ তেওঁলোকে ধৰা এই কিতাপতেতো তেওঁলোকৰ এই কথাবিলাক আহ সাঁচি থৈ গৈছে যদি ধৰা কিতাপ পত্ৰবোৰ নাথাকিলে হয়। তেনেহ'লে আমিতো আমাৰ ধৰা এ কি বুলি কয় এইটো আমাৰ সাহিত্য সংস্কৃতিৰ বিষয়ে নাজানিলো হয় আমাৰ কলা সংস্কৃতিৰ বিষয়ে নাজানিলো হয় বা আমাৰ যিটো আমাৰ সভ্য়তাৰ যি ইতিহাস সেই ইতিহাসৰ বিষয়ে নাজানিলো হয়। কিতাপ এখনে এটা সভ্য়তা বা এটা সংস্কৃতিৰ ইতিহাস কঢ়িয়াই আনে বুলি মই ভাবো। কোন হয়নে
হয় হয় একেবাৰে ঠিক কথাই কৈছে আমাৰ কিতাপৰ যিটো আমাৰ জ্ঞান সেই জ্ঞান। টো আমাৰ ধৰি লোৱা আমাৰ আগৰ যিবিলাক মহত লোক আছিল তাত আমাৰ বিভিন্ন কথা তেওঁলোকৰ নিজৰ লগতে চলি থকা ঘটনাৰ লগতে আমাৰ নিজৰ কাৰণে লাগত নিজৰ কথাবোৰ তেওঁলোকে লিপিবদ্ধ কৰি থৈ গৈছে আৰু কিতাপত গতিকে আমি সেইবোৰ কিতাপ এতিয়া আৰু আমি পঢ়িম বা আমাৰ তেওঁলোকক সেই মানুহবোৰক যেতিয়া আমি অনুসৰণ কৰি আমি নিজৰ জীৱনটো গঢ়িবলৈ চেষ্টা কৰিম। তে তেতিয়া আৰু আমাৰ নিজৰ জীৱনটোৱে আৰু ভাল হৈ পৰিব বা আমাৰ যিটো জ্ঞানৰ পৰিসৰ সেইটো বৃদ্ধি হ'ব লগতে তুমি অলপ আগতে কলাই যে আমাৰ শিক্ষা হৈছে আমাৰ বৰ্তমান সময়ত এনেকুৱা এক আহ বিষয় যিটো ন আ সেই যি কাম কৰিলেও আমাৰ তাৰমানে শিক্ষা নহলে আমি কোনেও ভালদৰে কৰিব নোৱাৰো লগতে আমি ধৰি লোৱা কিবা এটা যদি কোনো নহয় কিবা এটা ব্যৱসায় হওঁক বা আমি কিবা যদি মীন পালন আদি আহ বিভিন্ন ধৰণৰ কাম কৰিলে। সেইবোৰ যেতিয়া আমি তাৰ পালন কৰিব লগা আমাৰ যেনেকৈ তেওঁলোকক ৰাখিব। শিকিব লাগে বা তাক কেনেকৈ প্ৰতিপালন কৰিব লাগে সেই সকলোবোৰ দিশ আমি জানিলেই আমি তাক আৰু পালন কৰিব পাৰিম বা সেই আমাৰ ব্যৱসায়টো আৰু বহুত দিন আহ থাকিব আৰু। গতিকে আমি যদি সেইবোৰ নকৰি আমি যেতিয়া একো নাজানি যদি আৰু আমি সেই ব্যৱসায় বোৰ আমি স্থাপন কৰো বা আমি ব্যৱসায় কৰিবলৈ লও। সেই ব্যৱসায়টো আমাৰ আৰু বেছি দিন আহ নাথাকিব আৰু সেইটো আমাৰ অঁ ধ্বংসৰ পিঠে পিনে আৰু অ ঢাল খাই যাই থাকিব। লগতে অলপ আগতেই তুমি কলাই যে আমাৰ অ শিক্ষা নোহোৱা আমাৰ লোকক বা বা আমাৰ ধৰি লোৱা কিতাপৰ লগত অ জড়িত থকা পিঠাও। কথাবোৰৰ লগতে আমাৰ নৈতিক শিক্ষাবোৰ যেতিয়া আমাৰ মানুহৰ নাথাকে তেতিয়া আমাৰ সমাজত কোনো আগভাগ ল'বলৈ স্থান নাপায় বা আমাৰ সভা সমিতিয়ে হওঁক বা ভিন্ন সময় আহ মানে আৰু আহ ধৰি লোৱা আমাৰ অনুষ্ঠান আদিত আৰু অঁ তাত আগভাগ ল'বলৈ বা তাত আৰু ওস্থান নাপায় আৰু বিশেষকৈ বা স্থান নাপায়ো কাৰণ তুমি যেতি যেতিয়া তোমাৰ বা মোৰ যেতিয়া জ্ঞান আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি নহ'ব তি বা তোমাৰ জ্ঞানেই একো নাথাকিব তেতিয়া তোমাৰ সমাজত কিয় আগস্থান দিব বা তুমি সমাজ আৰু কি ভাল কাম কৰিবা বুলি আৰু। অ তেওঁলোকে ভাবিব বা কি কৰিবা আৰু তুমি যেতিয়া আৰু আমাৰ জ্ঞানে নাথাকে তে তিয়াহ'লে আমি আৰু সমাজৰ কাৰণে আৰু কি ভাল কথা চিন্তা কৰিম বা কি ভাল কাম কৰিম। গতিকে আৰু আমাৰ শিক্ষাটো আৰু আমাৰ জীৱনৰ কাৰণে আৰু অত্যন্ত জৰুৰী এক বিষয়।
হয় হয় একেবাৰে সঁচা কথা আৰু চাবা শিক্ষিত মানুহে আমাৰ সমাজত আগভাগ পায় বা অ সমাজত মানে ঠাই পায় স্থান পায়। যদিহে তুমি ঠিকে কৈছা যে আমি আমি শিক্ষিত নহওঁ তেওঁলোক আমি সমাজ এখনত কিহৰ কাৰণে স্থান পাম বা কিহৰ কাৰণে আমাক স্থান দিব সমাজ এখনে আ যদি আমি ভালদৰে শিক্ষিত হওঁ বা। আমি কোনো বিষয় ওপৰত আমাৰ যথেষ্ট খিনি জ্ঞান আছে। সেই বিষয়টোৰ বিষয়ে ধৰা আমি ধৰা বেলেগক যদি বুজাব পাৰোঁ তেতিয়াহে ধৰা। এ এ মানে আমি বেলেগৰ আগত বা বেলেগৰ চকুত। আমি হিচাপে স্থান পাম বা সমাজত শিক্ষিত হিচাপে আমি প্ৰতিফলিত হ'ব পাৰিম আৰু এ কিন্তু এটা এটা বস্তু চাবাচোন কিছুমান মানুহ আছে ধৰা যথেষ্ট খিনি শিক্ষিত হয়। শিক্ষিত হোৱাৰ পিছতো মানে তেওঁলোকে এ অ কিছুমান অশিক্ষিত নিচিনা কাম কৰি থাকে। ধৰা কিছুমান। সম আ সমাজৰ শিক্ষিতৰ হৈ কাম নকৰে বা তেওঁলোকে নিজৰ কাৰণে ভাবে অকল নিজৰ কাৰণে চাই যে এইটো কৰিলে মোৰ ভাল হ'ব অকল নিজৰটো চাই পিনে মানে তেওঁলোকে সেই কাম বোৰ কৰে কিন্তু মই ভাবো তুমি এ মানে যদি পঢ়া লিখা হয় বা যিখিনি যথেষ্টখিনি তোমাৰ যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি এ তুমি যিমান খিনি পাৰা মানে সেইখিনি সমাজৰ হকে মানে সদায় ব্যৱহাৰ কৰিব লাগে আ আৰু ব্যৱহাৰ কৰিলে ধৰা সমাজৰ যদি উন্নতি হয় তেতিয়া ধৰা তোমাৰো উন্নতি হ'ব দিয়াচোন তেতিয়া তুমি ধৰা এ দেশখনৰ লগত বা সমাজখনৰ লগত মিলি পিনে চলিব চলিব চলিব পাৰিবা বা অ' সমাজ ধৰা কিবা এটা তোমাৰ উৎসৱ হ'ল তেতিয়া ধৰা তুমি তাতে আগস্থান ল'ব পাৰিবা সমাজৰ মানুহেও তোমাক ধৰা আগবঢ় মানে আঙুলিয়াই দিব যে এইজন মানুহ অ' আ মানুহ মানে শিক্ষিত হয় বা যথেষ্টখিনি ধৰা ভালদৰে ক'ব জানে ভালদৰে লিখিব জানে ত তেওঁলোকে ধৰা তোমাক আগবঢ়াই দিব দিয়াচোন আগলৈ সন্মুখলৈ যে এজন মানুহৰ আ দ্বাৰা মানে এই কামটো কৰা যাওক আহ সেইকাৰণে মই ভাবো যে আমি যিখিনি ধৰা কিতাপ অ পত্ৰ পঢ়ো মানে সেইখিনি অকল মানে পঢ়াৰ কাৰণে পঢ়িব নালাগে। আমি সেইখিনি যিখিনি পঢ়ো সেই বস্তু খিনি ধৰা আমি আমাৰ জীৱনতো মানে এ পালন কৰিব লাগে বা আমাৰ জীৱনটো আগুৱাই লৈ যাবৰ কাৰণেও যথেষ্ট খিনি ধৰা স কিতাপে সহায় কৰি দিয়াচোন সেই অ ধৰা কথাখিনি আমি মানি চলিব লাগে তেতিয়াহে ধৰা আমি আমাৰ এ জীৱনত জীৱনৰ লক্ষ্যত মানে প্ৰতিফলিত হব পাৰিম নহয় নে
হয় হয় হয় যেতিয়া আৰু আমাৰ জ্ঞানৰ পৰিসৰটো দিনক দিনে বৃদ্ধি পাব সেই জ্ঞানটো আমাৰ নিজৰ কাৰণে খটোৱাটো উচিত লগতে আমাৰ ধৰি লোৱা সমাজৰ হকেই বিভিন্ন ধৰণৰ কাম বোৰ কৰি সেই জ্ঞানবোৰ খটোৱাৰ লগতে আমি যাতে আন আনক দতাক যাতে সেই ভাল জ্ঞানটো আমি বিলুৱাব পাৰো বা আমি যাতে সেই ভাল জ্ঞানটো আমি আনক অ দেখুৱাই দিব পাৰো বা ধৰি লোৱা কেনেকুৱা ধৰণৰ কি কৰিলে হ সেই কামটো ভালদৰে হ'ব। লগতে আমি সৰু ল'ৰা-ছোৱালীবোৰক যেতিয়া আমি তেওঁলোকে নজনা ক থাবোৰ তেওঁলোকক শিকাই দিম তেনেকুৱা ধৰণৰ কাম বোৰ কৰিলেহে আ আমি সমাজৰ যিবিলাক লোক হওঁক বা আমি সমাজৰ পৰা আমি আৰু ভাল নাম এক কঢ়িয়াবলৈ আৰু আমি নিজে আৰু সক্ষম হম, গতিকে আমি তেনেকুৱা ধৰণৰ কামবোৰ হে কৰিব লাগে কাৰণ তুমি নিজেই জনাৰ লগতে যাতে আনক দব তাক আৰু সেই ভাল জ্ঞানটো তুমি বিলুৱা বৰ বিলুৱ পাৰা তাতকৈ আৰু ভাল আৰু মহান কাম নাই বুলি আৰু মই ভাবো আৰু।
হয় হয় একেবাৰে সঁচা কথা দে। বাৰু আজি তোমাৰ লগত এই বিষয়টো ওপ কথা পাতি যথেষ্টখিনি ভাল লাগিল দে। ঠিক আছে বাৰু আ নতুন এটা বিষয়ত কথা পাতিম।
হয় হয় ঠিক আছে বাৰু দিয়া হয়।
হয়।